দিছেনে
অ শুনিছো। তুমি?
হয় হয় কোৱা
কি কৰি আছা?
এনেই আছো ৰ'বা অকনমান থ আ ঘৰতে আছো, তুমি?
অ। মইও ৰ'বা ঘৰতে আছো মানে মোবাইলটোকে চাই আছো ৰ'বা।
অ মইয়ো আজি অকনমান মাৰ পৰা গালিয়ে খাই আছো ৰ'বা।
হে কিয়?
হে হে পঢ়িবলৈ যাই কিনে মোবাইল টো চাই আছিলো। আজি বুলি নহয় মোৰ কেইদিনমান হ'ল মোবাইলৰ প্ৰতি আৰু বেছি আসক্তিটো আৰু বাঢ়িছে। তাৰ মানে মোবাইলটো নোহোৱাকৈ কিবা এটা কিবা খালি খালি যেন লাগে আৰু মোবাইলটো নহ'লে।
হয় হয় তুমি বুলি নহয় দিয়া চব চবে।
হয়, গালি অলপ খাই আছো ঘৰত। কৈ আছে আৰু পঢ়াৰ সময়ত পঢ় ভালদৰে আৰু সময়বোৰ ক কিয় আহা নাই আৰু খেদি আছা। তেনেকুৱা
হয় মানে অ, চবেই আজিকালি সেনেকুৱাই কৰে পঢ়াত বহি কেনে মোবাইলটোকে আগত।
উম।
মোবাইল নহ'লে নহয়ে মানে পঢ়া। কি কৈছা?
বা দেখিও আমি বা দেখি কিনেও আমি নিজেও সেইটো আ ইত একো নও নভবাকৈ কৰিবলৈ লওঁ সেইটো ভাল নে বেয়া সেইটো আমি বিচাৰ নকৰাকেই আৰু সেইবোৰ আমি ব্যৱহাৰ কৰো, গতিকে মই অলপ অকনমান আৰু বুজিছো আৰু যে মাই কোৱা কথা কথাবোৰ হওঁক বা নিজে আৰু যিটো বুজি পাইছো যে আমি আৰু মোবাইল হয় আমি চাব লাগে আৰু ধৰি লোৱা আমি অন্য আজৰি সময়ত যদি আমি মবাইলবোৰ চাওঁ, আমি যদি যি কামবোৰ আমি কৰিব লাগে সেই কামবোৰ যদি আমি সময়মতে যদি আৰু কৰো, তেতিয়াহে আৰু আমাৰ ভাল হ'ব আৰু, লগতে আমাৰ ম'বাইলটো বুলি ক'বলৈ গ'লে আমাৰ যেতিয়াৰ পৰা আৰু আমাৰ মোবাইলটো ওলাল বৰ্তমান সময়ত বা যেতিয়াৰ পৰা আৰু আমাৰ সামাজিক মাধ্যমটো আৰু ওলাল তেতিয়াৰ পৰা আমাৰ আৰু মানুহ খিনি আৰু বৰ্তমান সমাজত হওক বা আমাৰ সকলো মানুহ খিনি আৰু উন্নত হোৱা বুলি আৰু মই ভাবো আৰু কিছু পৰিমানে। এতিয়া তুমি চোৱা যে আমাৰ আগতেটো আমাৰ ম'বাইল কি বস্তু আমি চি আমাৰ আগৰ মানুহে গমেই পোৱা নাছিল আৰু তেতিয়া হয় ইজনে সিজনৰ লগত যিটো আৰু আমাৰ অ চিঠিৰ যোগে
হয়
লাগে বা চিঠিৰ যোগাৰ যোগাযোগে বু ম'বাইল তেতিয়াৰ পৰা আমাৰ বহু গুণে লাভান্বিত হৈছো সমূহৰ ভিতৰত ইজনে সিজনৰ লগত বহুত দূৰৰ চাব
হয় হয় হয় ঠিক কৈছা তুমি, এইটো কথা একদমে সঁচাকে কৈছা। মানে এতিয়া চোৱা আমি মোবাইলটোৱে কিছুমান কাম আমাৰ কাৰণে বহুত মানে সহজো আছে হা কিছুমান কামে ম'বাইলক পৰা চাই কেনে আমি আগবাঢ়ি আছো বা কৰি আছো, শিকি আছো কিছুমান ব স্তু জানি আছো তেনেকুৱা ধৰণৰ বস্তু খিনি আমি নতুন নতুনকে জানি আছো। মানে সেইটো ক্ষেত্ৰত বহুত ভাল দিয়াচোন, এতিয়া চোৱা আমি ক'বাত যাব লগা হ'লে ট্ৰেইনৰে হওক বা বাছৰে হওক মানে যৰে নহওক টিকেট কেইখন আমি আগ মবাইলতে পা পাৰোঁ ন বুকিং কৰি ব মানে সেইটো কাৰণে ভাল দিয়াচোন, মানে সেইটো কাৰণে মই ভাবো যে এইটো কাৰণে বহুত-শ মানে ভাল হৈ আছে, আগত যেনেকুৱা আমি কাউণ্টাৰত যাওঁ, লাইনত থাকো লাইনত লাগি কেনে আমি টিকেটটো কি কৰি আহো কাটি আহো, কিন্তু এতিয়া মানে এইটোৱে ভাল হৈছে যে নিজে ঘৰত বহি বহি পাৰো চব খিনি।
কথাই কৈছা এইটো।
হয়।
দেখিবলৈ গ'লে আমি মোবাইল ফোনত কিন্তু আমাৰ পোন প্ৰথম আৰু আমাৰ যেতিয়া আৰু মোবাইল ফোনটো ওলাইছিল বা যোন যোনে উলিয়াইছিল তেওঁ কিন্তু ম'বাইল ফোনটো আমাৰ ভালৰ ক্ষেত্ৰত কাৰণে আৰু আমাৰ মোবাইল ফোন টো আৱিষ্কাৰ কৰিছিল কিন্তু আমি মানুহবোৰেহে তাক আমি ভাগ কৰিছো আৰু ধৰি লোৱা ভাল হওক বা বেয়া সেইটো আমি মানুহবোৰেহে আমি ভাগ কৰিছো গতিকে আমি বেয়াটো বাদ দি আমি ভালটোহে আৰু অ মোবাইলৰ পৰা আৰু গ্ৰহণ কৰিব লাগে। আৰু বিশেষকৈ ক'বলৈ গল। গতিকে আমি এতিয়া চোৱা ধৰি লোৱা আমাৰ হয় হয় কিছুমান ক্ষে ক্ষেত্ৰত ভাল বাৰু বা বহু গুণে আৰু আমাক লাভান্বিতও কৰিছে আমাৰ বৰ্তমান অ' বৰ্তমানৰ মানুহবোৰক বা আমি নিজেও আৰু বহুত নজনা কথা জনাৰ লগত আগতে আমাৰ বহু দূৰ দূৰণিত হৈ থকা ঘটনা যিবোৰ আমি আগতেই গমেই পোৱা নাছিলো বা ক'ত কি হৈ আছে ধৰি লোৱা আমি যদি দেশৰ ভিতৰতে কিবা হৈ আছে বা আমাৰ দেশৰ বাহিৰতে ধৰি লোৱা যুদ্ধ বিগ্ৰহ হৈছে সেইটো আমি আগতে আৰু গমেই পোৱা নাচো লো আৰু বিশেষ
ঠিক কৈছা হয় মানে এতিয়া হয় মানে মোবাইলটো হয় কেনে এতিয়া মানে সামাজিক মাধ্যমৰ জৰিয়তে আমি বহুতো কথা জানি আছো। শিকি আছো বা ক'ব পাৰি আছো ন মানে সেইটো কাৰনে মানে বহুত ভাল হৈছে কিন্তু ধৰা কিছুমান ক্ষেত্ৰত বেস ধৰা আমি এতিয়া বেছি আমি মোবাইলটো বেছি চাই থাকিলে আমাৰ পঢ়াৰ কাৰণে বেয়া ন আমি যদি দিনটো মোবাইলে চাই থাকো তেনেহলে আমাৰ আহিবলগীয়া ভবিষ্যতটো বেয়াই থাকিব। যদি আমি সময় লৈ কেনে চব খিনি বস্তু মানে কি কৰো। তেনেহ'লেতো আমাৰ কাৰণে বহুতেই ভাল।
হয়, হয়। এইবাৰে সঁচা কথা এইটো বা মোৰ ক্ৰত যেনেদৰে আগতে কলো যে মই পঢ়াৰ ক্ষেত্ৰত মই বোলো পঢ়িবলৈ যে মবাইলটো লৈ যাওঁ। ঠিক তেনেদৰে আমাৰ বৰ্তমান সময়ত আমাৰ বহু আৰু ল'ৰা ছোৱালী আৰু পঢ়িবলৈ যায় তেওঁলোকে মোবাইল টো লৈ যায় আৰু পঢ়াৰ সলনি আৰু আমাৰ মোবাইলটোহে পিটিকি থকা আমি দেখো আৰু কৰবালৈ গ'লে হওক বা আমি শুনি আছো আৰু সেইটো কথা। গতিকে আমি সেইটো আৰু কোনোও কোনেও আৰু কৰিব নালাগে আৰু যদি আমি সেইটো কৰো আমাৰতো বৰ্তমান আৰু যিটোৰ পৰ্যায়ৰ এই পৰীক্ষা কথাৰে হওক। বা আমাৰ আ কলেজীয়া জীৱনৰ ক্ষেত্ৰতে কলে আমাৰ যি মোৰ অ শেষ পৰীক্ষা হয় সেইটো আমাৰ। আহি থাকিব গতিকে যেতিয়া আৰু সেই পৰীক্ষাটো আমাৰ ওচৰ আহি পাব যদি আৰু আমি নপঢ়ি যদি আমি মবাইলটো পিটিকি থাকো তেতিয়াহলে আৰু আমি সেই পৰিক্ষাটোত কেতিয়াওঁ আৰু উত্তীৰ্ণ হব নোৱাৰিম আৰু ভালদৰে গতিকে সেই পৰীক্ষা বুলিয়েই নহয় আৰু। আৰু আমি গোটেই আৰু ধৰি লোৱা কামবোৰৰ লগতে আমাৰ জীৱনৰ যিটো লক্ষ্য সেইটো যদি আমি ভালদৰে আৰু উপনিত হ'ব লাগে তেতিয়া হয়তো আমাক মোবাইলে যথে পাৰিলে আমাৰ যথেষ্ট পৰিমাণে আৰু সহায় কৰিব গতিকে আমি মোবাইলটো আমি সদ ব্যৱহাৰ কৰাটোৱে অত্যন্ত জৰুৰী বুলি আৰু মই
জৰুৰী ঠিকে কৈছা তুমি কথাখিনি হয় দিয়া মানে এতিয়া আমি ভাল কামৰ কাৰণে ব্যৱহাৰ কৰি আছো যদি আমাৰ কাৰণে বহুতে ভাল কিন্তু কিছুমানক যোন জানাই মানে মোবাইল দি বহুতো কিবা কাৰো মোবাইল হওক বেংকই হওক চবখিনি হেকিং কৰি আছে হেক কৰি আছে মানে ধৰা সেইটোৰ কাৰণে বেয়া সেইটোৰ কাৰণে বহুতে বেয়া। আৰু কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত মানে মোবাইলে আমাক বহুতো মানে হেল্প কৰি আছে যেনেকুৱা কিবা এটা কুৱেশনে হওক কিবাই হওক আমি চব ইউটিউব হওক মানে আমি চব মানে জানি আছো ন কিবা মানে সুধিলেই আমি পাও মানে সেইটোৰ কাৰণে বহুতে ভাল হৈছে। দে
আমি যিটো বস্তুৰ ডিচনাৰীত বিচাৰি নাপাওঁ ধৰি লোৱা শব্দৰ অৰ্থ বা কিছুমান না কথাৰ পৰা বা আমি বিচাৰি নাপাওঁ আৰু আৰু যেতিয়া আমি সেই বস্তু যেতিয়া আৰু মোবাইলত দ সেইটো সেই ভালদৰে আৰু তাৰ যিটো উত্তৰ সেই উত্তৰ ম'বাইলত আমি পঢ়িম আৰু তাৰ য'ত
এতিয়া তুমি মোবাইলটো আমাৰ কিছু ক্ষেত্ৰত আমাৰ বহু লোকে আৰু তিয়া আমি ভাল কৈ ক'বলৈ গলে বা আমি দেখি আহিছো যে আমাৰ বেয়া বে অ
হয় হয় হয় বাৰু
আ আমি কি হ'ল। কিবা অধিক পৰিমণে মান আৰু
উম ঠিকে কৈছা তুমি হয় মানে এইখিনি কথা তোমাৰ এইখিনি কথা হয়। এতিয়া আমি মানে মোবাইলটো চলাও আমি মানে চি কি সময় আমাৰ বাবে ব্যৱহাৰ, যোনখিনিৰ কাৰণে আমাৰ ধৰা এতিয়া ধৰা কিবা এটা মনত নজনা বস্তু আছে। সেই টো জানি লবাটো সেই বিষয়ে ভাল সেই কাৰণে তুমি ব্যৱহাৰ কৰি থাকা সেইটো বিষয়টো য়ে ভাল কিন্তু তুমি পঢ়াৰ টাইমতো বা বিশেষ কিবা
হয়।